অ, বাইদেউ নমস্কাৰ।
অঁ, নমস্কাৰ এয়া কি কৰি আছে?
এ, পথাৰৰ পৰা আহিলো।
অঁ।
দি, বিদাই দি আহিছিলে গা টো ধুই বাৰেণ্ডত বহি আছিলো।
অঁ।
আপনি কি কৰি আছিলে?
অঁ, মইও এয়া উম ভাত খালো, ভাত খাই লৈ- পেলাই আকৌ মোৰ আকৌ আজি দুদিন হ'ল আকৌ মুৰ্গী এটা পোৱা নাই বিচাৰি।। তাৰপিছত এই আমাৰ, সন্মুখত অঁ, আমাৰ সন্মুখত আকৌ যে পথাৰ পিছফালে পথাৰ আছে পথাৰেদি গৈ- চাই একেবাৰে বহুত মানে কেইবা ঘৰ দূৰত মানুহে এঘৰত- গ'লো, গৈ পেলাই দে সিহঁতে ক'লে ক'লে অ, হৈ- পিনে মতা চৰা এটা উৰি পেলাই আহিছে পথাৰেদি আমি দেখা পাইছো। সন্ধিয়া অকণমান বিল বেলি বহিলে আহিবচোন আৰু তেনেকে ক'লে কাৰণে গুচি আহিলো আৰু।
অঁ। মানে যেতি চাপিব যেতিয়া একেলগে চৰাই লগত তেতিয়া ধৰি পেলাই লৈ আহিব পাৰিব।
তেতিয়া লৈ আহিম আৰু অ, পিছে আপোনাৰ ঘৰৰ কাম, কাম বন চলিছেনে নাই?
ঘৰৰ কাম বন লাহে ধীৰে আগবাঢ়িছে আৰু।
অঁ, তাৰমানে কি আপুনি হেৰি ঘৰ পাইছে মানে অনুদানৰ ঘৰ পাইছে?
হয়, হয় অনুদানৰ ঘৰ পাইছো তাতে ভাবিছো অলপ মানে আমিও ভাবিছোঁ অলপমান যোৰা দিম আৰু।
অঁ। অ ভালেই হয় মানে অ অ তাতে এতিয়া মানে চৰকাৰে অকমান সকাহ দিছে যেতিয়া আৰু অঁ তাতে অলপ জোৰা দি পেলাই ৰুম কেইটা অ পানী হয় আহ আপোনাৰ আক তাত পানী হয় বুলি শুনিছো ছো অঁ।
সেইকাৰণে ভেটিটোও ওখ কৰিম, এতিয়াহে মানে মাটি পোৱাটোহে বৰ দিগদাৰ আৰু।
অঁ সেইটোৱে ভেটি আকৌ অ। অ সেইটো হয়, বাৰিষা দিন এইপিনে অ অ। এনেই ভেটিটো ওখ কৰিবলেতো বা মনে যায় বাৰু, পিছত সেয়া মাটি চাটিহে বৰ অভাৱ হয়। আপোনাৰ মাটিতে বহুত মাটিতে বহুত টকা গুচি যায়গৈ।
হয়, হয়। আকৌ নকৰিলেও নহয় দিয়কচোন, এবাৰতে যদি ভালকে বনাই নলওঁ
অঁ সেইটো হয় কিন্তু। অ ভালে কৰিছে দিয়ক ভালকে অ ভালে চিন্তা কৰিছে অঁ অঁ ভালেই চিন্তা কৰিছে নহলে আৰু অকমানতে আৰু যদি অসুবিধা হয় তেতিয়া হ'লে কিমান আৰু বছৰি বছৰি কিমান অস অসুবিধা পাই থাকিব আপুনি। আপোনাৰ আক সেইপিনে কি বাৰ বাৰ মাহ বছৰি আহে নেকি?
হয় আমাৰ ধৰক বছৰে বছৰে হয়েই পানী। এইটোতো চিজনে ধৰক নদীও বাঢ়িছে হয় হয় নদী আছে যে।
অ এনেই কলং কপিলি কিবা ওচৰত আছে মানে?
অ হয় কলং নদী আছে, পিছতে ধৰক কপিলিও আছে।
অ অ অহ আপোনাৰ অকমান মাজতে আছে আৰু দুই চাইডে বা আহিলে মানে
হয় বহুত দিগদাৰ হৈ যায়।
অঁ।
আৰু এতিয়া যি দেখিছো আগ আগৰ ঘৰিবোৰ চাপৰহে এতিয়া মানে আৰু ওখ কৰিব লাগিব।
অ অ হয়।
আপোনালোকে চৰকাৰ ফালৰ পৰা ঘৰ চৰ পাইছে নেকি?
নাই নাই চৰকাৰ তাৰমানে আমিও মানে আৰু কি কব আৰু আমিও তেনেকে কে মানে নিজে কষ্ট মষ্ট কৰি পেলাই মানে এটা ঘৰ এটা বনালোঁ যে পকা ঘৰ এটা, এতিয়া মানে চৰ চৰকাৰে আৰু সেয়া ঘৰ দেখা পায় আৰু নিদিয়ে। সেইটো কাৰণে আমিও এপ্লাই কৰিছিলো, কিন্তু নিদিয়ে আৰু চৰকাৰে কি কৰিব আৰু। আৰু হয়ও আৰু ভয়ো হয় দিয়ক আৰু। এতিয়া আমি বনালো যেতিয়া যিবিলাক মানুহে বনোৱা নাই তেওঁলোকেই পাক বাৰু
হয় সেইটো বাৰু হয় কিন্তু এতিয়া ধৰক বহুত ধনী ধনী মানুহে পাই আছে বহুতৰে ঘৰ আছে তাৰ ভিতৰতো পাই আছে সেইকাৰণেহে বেয়া লাগে
অ সেই তেনেকোৱা হলো বেয়া লাগে কাৰণ আৰু চবেই পাই আমি হে নে পাও তেনেকোৱা হলে বেয়া লাগে আৰু অ
এতিয়াতো কত দুখীয়া দুখীয়া মানুহো আছে এ ধৰক ৰুম ধৰক এতিয়া চাৰিটা ৰুমৰ বনাম বুলি ভাবিছো পাকঘৰ এটা হ'ব
অ অ
বাথৰুম লেতিন আও আগৰে চলি থাকক আও পাছত আও দেখা যাব আৰু আকৌ যদি পাৰো আৰু টকাও লাগিব দিয়কচোন
অ সেইটোও হয় মনতোতোতো যায়ে বহুত ডাঙৰ সেই বনাম কিবা কিবি কৰিম বুলি আকৌ লাগিবও নহয় হাতত আকৌ
হয় আজিকালি আকৌ এই ইয়াত টিংবিধ এইবিলাক যে ওলাইছে নতুনকে এবিধ
কা কালাৰিং
হ কালাৰিং টিং বিলাক সেয়াও বহুত দাম
বহুত দাম কিন্তু আপুনি যদি সেয়া যদি লগাম বুলি ভাবিছে ভালেই কিন্তু আপোনাৰ মানে বহুত দিন যাব এইবিলাক পা যি পাতল পাতল টিং মানে আপোনাৰ বেছি দিন নাযাবই আমাৰ আকৌ অ আপোনা আক সেই চাইডে আকৌ বান্দৰ চান্দৰ আহে নে নাহে
আহ বান্দৰ চান্দৰ আহে
অ আমাৰ সেই চাদেও একেবাৰে বান্দৰ আহে একেবাৰে আপোনাৰ এই ন ক'ব আৰু একেবাৰে টিং বিলাক ফুটা কৰি কৰি পেলালে একে জাক জাক
হয় হয় ৰাতিপুৱায় ত মানে ইঘৰৰ পৰা সিঘৰত জাপ মাৰিব টিঙতে একে মানে ঘৰ
সেয়াত অ সেইকাৰণে মানে ডাঠ টিংটো হ'লে ভাল আও আৰু ধম ধম ক পৰে সেয়া পৰি পেলাই একেবাৰে বান্দৰে মানে বহুত অনি ষ্ট কৰিছে আৰু ইফালে একেবাৰে অমিত অমিতা এদালো ৰুব নোৱাৰো অ অমিতা এটাও ৰুব নোৱাৰো একেবাৰে অমি টাও নিয়ে নিয়াৰ পিছত একেবাৰে ডাল ভাঙি লৈ যায় পাত চিঙি লৈ যায়গৈ অমিতা পাততো উম সেয়া
আৰু কেতিয়াবা চাবাচোন ভিতৰত বস্তু থবও ভয় হৈছে কিজানি ভিতৰত সোমাই আহি পেলাই খাই থাকিবহি ভয়ো লাগে
অ সেইদিনাখন কি হ'ল আমাৰ আকৌ মই এ গছৰপা পকা অমিতা এটা নি পেলাই মই মানে অকমান আৰতে থৈ দিছিলো তাৰ পিছত কেনেকনো বান্দৰ টোৱেনো অমিতাতো দেখিলে মইতো নাজানো আৰু সেই অমিতা নি বান্দৰে আমাৰ ভিতৰতে খালেগৈ ওপৰৰে কাঠৰ কে বাটামত বহি লৈ পেলাই তাৰপিছত মই কত ভাবিছো এ কলা কলা কিহৰ গুটি পৰি আছে তাৰ পিছত মই ক লৰা টোৱে কৈ আছে মা বান্দৰ আহিছে বান্দৰ আহিছে মই আৰু বাহিৰত বুলি ধুমা ধুম দৰ্জা মাৰিব গৈছো কিন্তু বান্দৰ আছে ভিতৰতে সোমাই তাৰপিছত আৰু, মই আহি পেলাই যাওঁ মানে আকৌ ব হেৰি ফাঁকে দি টিঙৰ ফাঁকে দিয়া আৰু মুধ চধ ওলাই গুচি গলগৈ নহয়।
হয়।
তাৰ পিছত সেই ভিতৰত গুটি মানে অমিতাৰ গুটি পেলাই থৈ গল মই ভাবিলো। বান্দৰে হাগিলে নেকি মই তো আৰু বান্দৰক গোছো চিনিও নোপাও। সেইখিনিকে আকৌ ধুমা ধুম অ, অ অ তাৰ পিছত সেইখিনিকিকে পেলাই দি আকৌ বিচনা চাদৰখন কৰি পেলাই থৈ দিলোঁ আৰু, এইয়া ন আৰু ঘিণো লাগিলে অৰুণ অমিত মিতা গুটি মানে ক'লা ক'লা হৈ পেলাই অমিতা গুটি বিলাক পৰি আছে কাৰণ পকা অমিতা যে।
হয় হয়।
অঁ। ভাত ভাত। কাজি কচু টেঙা বনালোঁ। আকৌ হেৰি বনালোঁ। এয়া আলু চাটনি বনালো কঁঠাল গুটি চি চাটনি বনালো পুদিনা হেৰি বনালো আজি অকমান চাটনিটো বেছি বনালো আৰু।
এ, কচু টেঙা সাৰৰ লগত এই চাটনি টাটনিটো খাই পেলাই ভাল লাগে।
অঁ অঁ ভাল লাগে সেয়াই আৰু। আকৌ তাতে আমি আকৌ সেইতে অঁ, ভাল নেকি? নে বৰষুণ দি আছে নেকি বৰষুণ?
এই। বাহিৰত তাকে বোলো বহি আছিলোঁ কিনি কিনি পৰিলে এতিয়া আকৌ দেখিছোঁ নাই।
অঁ।
নাইকিয়া হৈ গ'ল চাগে ৰাতিলৈ আকৌ বৰষুণ আহিব নেকি?
আহিব নেকি চাগৈ গৰমতটো হৈ থাকিলে বৰষুণ আহিলে কিবা এটা ভাল লাগে।
হয় হয়।
অঁ, তাৰপিছতহে মানে আৰু ইমান ই ৰ'দ মাৰি যে মই কিন্তু নহয় ই গৰমৰ দিনত ন অলপ বৰষুণ আহি থাকিলে ভাল পাওঁ মই। মানে এয়া গৰমতটো সহ্য নহয় জানিছেনে ইমান ৰ'দ মাৰে যে। ঘামচি চিতাব মানে ইমান অশান্তি মানে অসুবিধাৰ নিচিনা লাগে আৰু।
হয়।
সেয়া আৰু ভাল নালাগে আৰু ইমান গৰমত। অঁ, ঠাণ্ডা দিনকেইটাই ভাল লাগে। আকৌ ঠাণ্ডা বেছি হয় অ ঠাণ্ডা ঠাণ্ডা বেছি হলেও কি কব একে ভৰিৰ পৰা মোজা সহ একে একবাৰে কাপোৰ ধুবলৈও কিমান গাল ওলাই ল'ৰা ছোৱালীকো জাপি জাপি পিন্ধাব লাগে।
আৰু ৰাতি ভাত তৰকাৰি বনালে পানী চুই থাকিবও মন নাযায়।
অ কাঁহী বাতি মজিবও নোৱাৰি তাৰ পিছত আকৌ যে বিচনা পাৰিব গ'লে আকৌ লেপ পোচক ওলাই বোলে আহ অঁ। বহুত মানে অসুবিধা লাগে আৰু মানে ভালো নালাগে।
হয় ইমান মহ আৰু এটা কথা বৰষু বৰষুণ পৰিলে আকৌ ই মহৰ উৎপাতটো বেছি হয়
অ অ মহটো বেছি হয় আৰু হে মানে চব চাইডে মানে অকমান ভিজি থাকে খৰাং নহয় যে আৰু তাত ত মানে বৰষুণত মানে গছ গছনি বিলাক বেছি মানে হয় বনৰীয়া এই গছ বিলাক বেছি হয় সেইটো কাৰণে মহৰ অত্যাচাৰো বেছি হয়
তাতে এই কচু গছত থকা মহবোৰে বেছি কামুৰিলে ইমান খজুৱাই
অহ
একদম আপোনাৰ চাব ওচৰত গাত একে গুটি গুটি উঠি যায়
অ আহ আপোনাৰ আকৌ চাদৰ চাইদে চাগে জংঘলটো অলপ চাগৈ বেছি ছি হৈ হৈ আছে চাগে অহ অহ অহ অ অ অ সেইকাৰণে অ গৰু থাকিলে মহটো বেছিকৈ আহে মানে গৰু গৰু গৰুতে অ গৰুৰ লগতে একে বেছি মহ প আহে আৰু
সন্ধিয়া গৰু গোহালিত সোমাই এইফালে মহো সোমাব লগতে
অ হেৰি কৰিবচোন এই যে নাৰিকলৰ যে বাকলি থাকে সেয়া দি পেলাই ধূনা অলপ জাক দিবচোন এনে জাক চাক দিয়ে নে নিদিয়ে
হয় দিও বাৰু মাজে মাজে কিন্তু আকৌ নাৰিকল বাকলিটো ইমান আকৌ নহ'লেনো দিগদাৰ হৈ যায় দিয়কচোন
অঁ সেইটো হয় ধূনা জাকটো দিলে মানে বহুতে হেৰি পোৱা যায় আৰু